অ', কি খবৰ?
ভালেই, তোমাৰ?
মোৰ ভালেই।
উম।
তুমি কি কৈ আছা?
এ এনেই আছোঁ।
উম।
ভাত চাত খেলানে নাই?
ভাত খালো বাৰু, এতিয়া অকণ মিঠা এটাহে খাই আছোঁ।
অহ অ অ। মিঠাই খাই আছা নিকী?
অ মিঠাই খাই আছোঁ।
অ অ মিঠাই বাৰুতে ভালেই চাবা আকৌ গৰমত বেছি ফ্ৰিজৰ বস্তুবিলাক খাই নিদিবা বেমাৰ হৈ যাব পটকে।
অ চুগাৰ টুগাৰ।
উম মানে মিঠা বস্তু বুলি নহয় মানে ফ্ৰিজিং বস্তু বস্তুবিলাক বেছি খাই থাকিব নোলাগে। অ তোমাৰ গৰমৰ দিনে নোহোৱা বেমাৰ এটা হৈ যাব পতকে।
উম এইটো বেয়া ইেইটো হ'লে বেয়া।
উম বেয়া, বাকী তোমাৰ কতো ফুৰিব চুৰিব যোৱা নাই নিকী?
উম ফুৰিব চুৰিব যোৱা নাই বাৰু, তুমি গ'লা নেকি কবালৈ যাব পাৰি কিন্তু দেই।
মই ফুৰিবলৈ গৈছিলো তাৰপিছত ফুৰিপেলাই আহিলো সেইদিনাখন গুৱাহাটীপা। অ যিহে পানী তাত এনেই যোৱা হ'ল।
বা বহুত পানী বহুত পানী এই তাত মানে এতিয়া বানপানী হৈ যায় ন, নলা বিলাক চাফা তাফা নকৰে।
অঁ।
হয় নে নহয়? ইহঁতৰ ইহঁতৰ ভুল আমাৰ ভুল নহয় এইবলাক।
অ। গোটেই পানী। গোটেই লেতেৰা চেতেৰা পানী জাবৰ জোথৰ কেনেকৈ যাবা এইবিলাক।
এই বেয়া এইবিলাক বেয়া কাম কৰিছে ইহঁতে। গুৱাহাটী মানুহবিলাকে নলাবিলাক চাফা নকৰে জানা। এইটো বেয়া কাম কৰিছে বহুত বেয়া কাম কৰিছে।
ঘৰ ঘৰ ঘৰ গুচি আহিলো, অ যাব পাৰি শ্বিলং।
এতিয়া আৰু গৰম দিনত হয়নে নহয় কোৱা?
অ শিলংলৈ যোৱা প্লেনটো বনোৱাচোন মই মোক নাম দিবা বাদে মই আছোঁ।
তুমি থাকিবা ন মোৰ কে দুতামান এই স্কুলৰ যোনটো লগৰ আছিল ন সিহঁতৰ লগতে যাম বুলি ভাবিছো।
অ আচ্ছা।
তুমি যাবলৈ ভাল পাবা নে নোপোৱা কোৱা?
চাম বাৰু তা মোৰো মোৰ মৌ এটা দুটা লগৰ এটা লৈ ল'ম আৰু মোৰ নিজৰ মানে তেতিয়া ভালো লাগিব।
অ তোমালোকৰ লগৰ এটাও লৈ ল'বা, মানে বিশ্বাস বেছি অকাথ ফিল নকৰিবা আৰু।
আ আ
মানে চব মানে মিলি জুলিয়ে থাকিব লাগিব। কেইতেল ৰুম চোম ল'ব লাগিব।
অ', গোটেই কেইটাই ভগাই পেলাই কিমানকে পৰে।
উম।
তিন দিন থাকি পেলাই ৰুমটো লৈ অকণমান উমিয়াম লেগ চেক ফুৰিবলৈ।
সেইটোৱে সেইটোৱে কি বুলি কয় অহ বাকী তোমাৰ ঘৰত এতিয়া ফাৰ্মখন কেনেকা চলি আছে?
ফাৰ্মখন ঠিকে চলি আছে।
তোমাৰ কিহৰ ফাৰ্ম এখন আছিল মই পাহৰিলো নহয়।
মোৰ তোমাৰ হেৰি আছিলে হাঁহ মানে ফিচাৰী আছিলে আৰু।
অ', ফিচাৰি আছিল অ', পুখুৰী এটা আছিল পিছফালে।
অ', পুখুৰী আছিলে, তোমাৰ ফিচাৰীৰ লগতে। তোমাৰ হাঁহৰ এনেকুৱা গৰাল ফাৰ্ম এখনে আৰু হাঁহৰ ফাৰ্ম এখন আছিলে।
উম।
তোমাৰ তাৰ কাষতে তোমাৰ লোকেল মুৰ্গীৰ ফাৰ্মখন আছিলে।
আচ্ছা, এ প্ৰফিট কিমান মানুহৰ তোমাৰ এনেই ময়ো ভাবিছো ফিচাৰি এটা খুলিয়েই দিওঁ।
আশী হাজাৰ মান আহে মাহত অ'।
আৰু ইনভেষ্ট কিমান কৰিছা?
ইনভেষ্ট পত্ৰিছ হাজাৰ, চল্লিছ হাজাৰমান মাহত কৰিলে আশী হাজাৰ মান আহেগৈ।
আচ্ছা, মানে দুগুণ পাই যোৱা আৰু ন'।
উম, দুগুণ পাই যাম মানে ষাঠি, পঞ্চাশ হাজাৰ মান দমহা পাওঁ আৰু মান্থলি।
ভালেই দেখোন ন' মাহত বহুত ভালেই দমহা।
উম।
এতিয়া মই তোমাক এনেই কেইটামান পইচা দি পেলাই তোমাৰ লগত পাৰ্টনাৰশ্বিপত থাকিব পাৰিম নে নোৱাৰিম কোৱাচোন?
পাৰিবা বাৰু দে মোৰ লগত হাঁহৰ কামটোত মানে মানুহ কমি আছে, মোৰ হাত ত' মানে এৰি দিম বুলি ভাবিছো, যদি তুমিও আহা তেতিয়াহ'লে হাঁহ কেইটামান পুহিব পাৰিম।
হাঁহ কেটামান ন'। হাঁহ কেইটামান মোৰ ফালেও মোৰ ফালৰ পৰা দি দিম ন'।
অ', তুমি দশটা দিবা। পোৱালিয়ে মই দশটা পোৱালি দিম তাৰ পিছত তাৰে ছটামান বাচিলে সেই ছটা ডাঙৰ কৰি তিনিটা বিক্ৰী কৰি আকৌ সেই তিনটা পৰা আকৌ তোমাৰ পোৱালি কিনিম, পোৱালি কিনাৰ পিছত তেনেকৈ ইভেষ্ট কৰিম আৰু।
অ', আচ্ছা মানে তুমি ডাঙৰ ডাঙৰ কৰি কৰি গৈ থাকিবা মানে ন'।
অ', অ', তোমাৰ ধৰ প্ৰথমতে তিনিটা বিক্ৰী কৰি ধৰ আঠাইছশ টকা পালোঁ, তাৰে ধৰ তোমাৰ ষোল্লটা পোৱালি আনিলো তাৰে ধৰ পোন্ধৰ, বাৰটামান পালি বিক্ৰী কৰিলোঁ আকৌ পত্রিশটা পোৱালী আনিলো তেনেকে আৰু ইনভেষ্টটো।
ছা মানে তুমি ইনভেষ্ট কৰি কৰি গৈ থাকিবা মানে ন' মোৰ মানে বেছি পইচা নাযাব আৰু তাত। কিবা কিবি দানা চানা লাগিলে ক'বা।
তুমি আহিব লাগিব ফাৰ্মলৈ মোৰ ফাৰ্ম নাহি নাহি তুমি পাহৰিয়ে গ'লা আৰু ফাৰ্ম কেনেকুৱা আছিল।
অ', মই বহুত দিন যোৱাও নাই এইফালে আৰু কি কৰিবা ৰখা যাব লাগিব ৰখা। এই বহুত কম নহয় ৰাতিহে খানা খাব লাগিব আৰু।
ৰাতিয়ে খাম লাইট চাইট আছে তোমাৰ ফাৰ্মতে ধুনীয়াকৈ খানা এটা খাম।
অ্ ৰাতি খাম দেই এই দিনত একদম নোৱাৰি নোৱাৰি অ' বহুত গৰম। কি জানা তুম তুমি এচি লতো ল'লা নে নাই এচি ল'ম বুলি কৈছিলা যে।
এ চি টো তোমাৰ ললোঁ মই।
উম কিহৰ ল'লা?
তোমাৰ মই এল জি ল'লোঁ।
এল জি ন ভাল ভাল দিছে নে? হাৱা হাৱা চাৱা ভাল ওলাই নে নোলাই
আ ফ'ৰ পইণ্ট ফাইভ ষ্টাৰ ৰেটিং
অ অ বঢ়িয়া বঢ়িয়া তেতিয়া হ'লে ন
উম ঠিকে আহিছে আৰু।
উম ময়ো ভাবিছোচ চেমচাঙৰ ফ্ৰিজ এটাকে লওঁ ভাল একদম দামী ফ্ৰিজ এটা।
অ অ ল'ব পাৰা।
ছেকেণ্ডত একদম ফোনেদি কণ্ট্ৰল হৈ যায় যে
আ আ অ।
এইটো ভাল ল'ব ন ল'লে?
হেল্ল'
উম উম সেইটোৱে ল'ম বুলি ভাবিছ নেকি? কিমান মান পৰিব এনে? পঞ্চাশ মান পৰিব চাগৈ ন?
অ পঞ্চাশ, ষাঠি হাজাৰ মান পৰিব।
দাম আছে এইবিলাকৰ ন চেমচাংটো ব্ৰেণ্ডটো ভাল যে।
অ
সেইটোয়ে আৰু এই মোক মাক মানে ফোন এটা দিম বুলি ভাবিছো চেমচাঙৰে দিওঁ নিকি ন? ভাল বাজেটৰ
অ ছেমছাং ৰে দিব পাৰা হা
বিশ হেজাৰ তলত কি ভাল ফোন আছে এনে কোৱাচোন তুমি?
বিশ হাজাৰৰ তলত তুমি এ এটাই ভাল আছে সেইটোৱে হৈছে তোমাৰ নাথিংৰ এটা আছে।
নাথিং
সেইটোৱে চবতছে ভাল যদি বিশ হেজাৰ তলত দিয়া। চি এম এফ হয়
চি এম এফ ন? সেইটো পাম নে? অনলাইন অনলাইন আহিবনে নাহে। মানে ইয়াত মই সুধিছিলোঁ এইটো কথা ভালেই আছিল ফোনটো কিন্তু আউট অফ ষ্টক আছিল।
আৰে ভাই কেমেৰা কি ধুনীয়া।
মানে বিশ হাজাৰ ভিতৰত ভাল কেমেৰাই পাম ন এই মাক হে লাগ কে আৰু ফটো চটো উঠিবলে এনে ক'বাত যাবলে।
অ
কেমেৰা কাৰণে ভালেই ন ফোনটো
কেমেৰাৰ কাৰণে ধুনীয়া, চলাইও আৰাম আছে, আৰু দেখিও ভাল লাগে।
অ ডিজাইনটো অলপ ফিউচাৰষ্টিক ডিজাইন ন এইটো?
উম উম।
ধুনীয়া ডিজাইন বাৰু সেইটো চাইছো মই আৰু এনেই পঁচিছ মানত গ'লে বাজেট
পঁচিছ মানত নাথিং আছে তোমাৰ নাথিং থ্ৰ্ৰী এ পাবা ৰেডমি পাবা ৰিয়েলমি আছে। ভিভো আছে চেমচাং আছে চবৰে
আচ্ছা! মানে, বেলেগ-বেলেগ আৰু ন'?
উম, বিছৰ ওপৰত গ'লে, মানে চব চাব পাৰা।
মই এই যোৱা, কেইদিনমান হ'ল। ফোন এটা ল'লো নহয়।
কি ল'লা?
এই, ভিভোৰ ল'লোঁ, ভিভোৰ। ভাল ফোন এটা।
অ'! তোমালে লৈ কালে?
মোৰ লৈয়ে ল'লোঁ বাৰু।
হয়, কি বা ল'লা?
ভিভো এই, এক্স থ্ৰী হাণ্ড্ৰেড বুলি যে আছে, ভি টো।
অ'!
সেইটো ল'লো বাৰু বা কেমেৰা, ধুনীয়া-ধুনীয়া কেমেৰা, বহুত ভাল পিক্সাৰ উঠাই দিয়ে!
অ'!
এইটো? এইটো তোমাৰ নব্বৈ পৰিল।
অ' আচ্ছা! মানে, দাম আছে ন'?
দাম আছে, ফোনটো দাম আছে বাৰু। ভাল লাগে চলাই। কিন্তু, মজা! তাৰ, সেৰিটো যে, তোমাৰ কেমেৰাটো মজা! তাৰ লগত তোমাৰ এক্সট্ৰা লেন্স এটাও পাবা। মানে, ফিট নহয় আৰু ল'ব লাগিব। পোন্ধৰ হাজাৰ মান দি পেলাই। হেল্ল'?
অ' অ'! কোৱা?
এ, পোন্ধৰ হাজাৰ মান দি পেলাই, ল'ব লাগিব আৰু লেন্সটো।
উম!
আৰু সেই, লেন্সডাল লগাই ল'লে, তুমি মানে, সেই একেবাৰে জোনটো মানে, একেবাৰে ওচৰপা চাই-চাই নিচিনা লাগিব। তেনেকুৱা ফুটা অ'! এনেকুৱা ফটো উঠাই দিব মানে। বুজিছানে? এৰোপ্লেনখন মানে, তুমি চুই আছা নিচিনা লাগিব।
অ' আচ্ছা! মানে, তোমাৰ অ' অ'! হয় বাৰু। তোমাৰ, তোমাৰ যে, আগতে যে পালচাৰ। সেৰিবিলাক, ছেকেণ্ড হেণ্ড বাইক বিলাক আছিলে, কি হ'ল?
ছেকেণ্ড হেণ্ড বাইক বিলাক, মই তোমাৰ, চব বেছি দিলোঁ নহয়।
অ'! এনেই তোমাৰ, স্প্লেণ্ডাৰ আছিল নেকি, এতিয়া ছেকেণ্ড হেণ্ড?
এই মই, এখন বাইকহে থৈছোঁ, ভাল একদম। এ, এক এ, যে এই, কিবা এখন যে আছিল। কিবা নামটো পাহৰি গ'লোঁ নহয়, মই আচলতে। গ্ৰেজতে আছে বাৰু। একেবাৰে বহুত পুৰণা হৈ আছে, একেবাৰে? এখন মানে কাৰোঁ, ভাল কৰিলেও মানে, ইমান ভালদৰে ভাল নহ'ব আৰু।
অ' আচ্ছা! কি বা এখন আছে! আৰ এক্স হাণ্ড্ৰেড নেকি?
অ'! আৰ এক্স হাণ্ড্ৰেড বুলি নেকি, আছিল নেকি! অ'! আৰ এক্স হাণ্ড্ৰেড, একদম টপ মডেল ডাল।
আচ্ছা!
মানে, বাইকৰ টপ মডেলটো আৰু।
উম, উম, উম।
এইটো মজা একদম! বাইকখন এখন মানে, বহুত ট্ৰেণ্ডত চলি আছে ন'। এতিয়া, মানুহে মানে, বেছি-বেছি দামত কিনিম বুলি কৈছে! মই কৈছোঁ, নিদিওঁ। বাইক মোৰ ল'ৰাটো কাৰণে থম। অ ৰখা। হেল্ল'
অ অ অ
উম এ মানে এইফালে মানে হেৰি ঘৰত মানে মাতি থাকে ন।
অ মোৰ মানে তোমাৰ স্প্লেণ্ডাৰ এখন লাগিছিলে মানে।
স্প্লেণ্ডাৰখন ন। স্প্লেণ্ডাৰখন তুমি মই কিমান এইটো মোৰ মো তাত আছে স্প্লেণ্ডাৰ এখন। এ টপ মডেলৰ এখন আছে। তোমাৰ। সেইটো মই তোমাৰ কেনে স্প্লেণ্ডাৰ্ তুমি এক লাখৰ ওপৰতে পাবা। টপ মডেল ডাল।
অ'।
মই তোমাক এইখন তোমাক আষি। সত্তৰ আশী মানত দি দিম দিয়া।
অ' মোৰ মানে স্প্লেণ্ডাৰখন লাগিছিলে মানে পথাৰলৈ যাব লাগে যে।
অ', অ' পথাৰলৈ।
গাৰিবিলাক চাবলে মানে এনেকৈ চেকেণ্ড হেণ্ড স্প্লেণ্ডাৰ আছে যদি ভাল লগৰ চৰ লগত এনেকে কণ্টেক চণ্টেক। কৰি মোক ক'বাচোন।
অ' হয় হল হয় যদি মই তোমাক কম দিয়া ভাল এখন এনে মোৰ লগৰ তাত এখন, এখন আছিল বাৰু এইখন যে মই তোমাক কলো টপ মডেল টো সেইটো। বাৰু সি বেচো বেচু কৈ আছে মই তাক এবাৰ কম কৰিব নি সুধিম ৰখাচোন পঞ্চাশ ষাঠি হাজাৰ মানত। পাৰে যদি দিবলৈ মই তোমাক কম দিয়া।
অ', বাৰু কবাচোন মোৰ মানে এখন দৰকাৰী আছেতো মানে মই, অ'।
কোৱাচোন কোৱা মই মানে শুনা নাপালো আকৌ কোৱা।
অঁ মোৰ মানে এখন মানে দৰকাৰী আছেতো মই মানে পালে লৈ ল'ম মানে কম দামত যদি পাম। যদি পইচা পাতে মিলে।
অ', অ', পথাৰ চথাৰে যাবলৈ এনে।
অ', মানে পথাৰ চথাৰ এনেকে এনেই ফুৰিব চুৰিব যাবলে।
টাউন-চাউন এনেকে গৈউ মানে বেছি দূৰলে নহয় আৰু।
নহয় মানে তোমাৰ মানে কাম চাম এনেকাে আৰু কৰি থকা ফাৰ্মৰ কাম চাম বিলাক বস্তু চষ্টো আনা কৰা এনেকে মানে। মোৰ বাইকখন আছিলে বাইকখন মোৰ বেয়া হৈ গ'ল ইঞ্জিনটো চিচ মাৰি দিলে মই তোমাৰ বিক্ৰী কৰি দিলোঁ।
আচ্ছা, আচ্ছা কিমান মানত বিকি কৰিলা এনে?
এখন মই তোমাৰ চৌবিশ হাজাৰত বিক্ৰী কৰিলো তোমাৰ এইখন বাৰ বছৰ পাৰ হৈ গ'ল যে।
অ', ভালে কৰিলা বাৰু এনে স্কু চৌবিছ হোজাৰতো বহুত কম চাই কিন্তু বাৰ বছৰ হৈ গ'ল যে, সেইটো দিব পাৰা আৰু।
তোমাৰ সেইখন গ্লেমাৰ হে গ্লেমাৰখন বাৰে ইমানটো পাৰে ল, বেছি দাম নলয় বাৰু তে আজিকালি আকৌ পুৰণাখন নাপায়ওদি সেইখন ভাল আছিলে আকৌ। কিবা এটা হল।
পুৰণাখন ভাল পুৰণাখন ভাল অ', গ্লেমাৰ পুৰণাখন ভাল আছিল দেই। তাৰ মানে ইঞ্জিনটো বঢ়িয়া আছিল মানে বহুত, বছৰ চলা বেয়া নহয়।
আ বেয়া নহয় অ'।
আৰু বাইকখন চলাই ভাল লাগে।
ভাল লাগে বাইকখন মানে তোমাৰ আৰাম আছে চলাবলৈ কিবা।
চাৰামছে। যে তোমাৰ মানে চলাই ভাল লাগে, বঢ়িয়া লাগে মোৰ দাদা এটা তাতো আছে।